কি কৰি আছ?
হেল্ল'?
ক।
কি কৰিছ?
এ আহি পাই আছোহিহে, দাদাই আনিলেগে।
অঁ ঘৰলে আহিলি?
উম এতিয়াই যা পাইছো ইমান মাথাটো বিষাইছে।
অ'।
এ গাড়ীত আহলে মই এনেকুৱা হয়, এচি গোন্ধত লব নোৱাৰো।
মইয়ো এচি তলত থাকিব নোৱাৰো, বেয়া মাথা বিষায়।
উম এচি গোন্ধ ল'ব নোৱাৰো, এতিয়া ইমান মাথৰ বিষাইছে মই কামত থাকিব পৰা নাই।
ভাত পানী খালী?
ভাত তাতে খালো।
অ' ৰাতিপুৱা গৈয়ে আমাৰ খালো, আমাৰ বাৰু সৰুজেঠাই আছে।
অ'।
জেঠাই মানে তই একেবাৰে কেঁচুৱা ল'ৰা ছোৱালী ৰখাদি ৰাখিব লাগিব মানে আৰু।
অ' থাকিব আছে নে গ'ল?
আছে কাইলে নে পৰহিলে যাব, আকৌ ৰাতিপুৱা ইয়াত ইমান বৰষুণ দিছে।
অ' বৰষুণ দিছে অ' সেইফালেও দিছে, কিন্তু আমাৰ এইফালে বেছি বুলি কৈছে। সেইফালে
অ' বহুত বৰষুণ হেৰিত তই ফোন কৰোতে ৰাতিপুৱা মই শুনাই নাপালো আকৌ, পাক ঘৰত চাহ বনাই আছিলো।
অ'।
বহুত বৰষুন, তাৰপৰা আকৌ এই জেঠাই আৰু জেঠাই কাম কৰি কৰি মই আজৰি হ'ব নাই আ
এ মাক কৈ আছো।
অ' আজৰি পোৱা নাই
আজৰি হৈছোহে যেনে তেনে।
উম, মই পঞ্চাশ টকা লৈ গৈছো।
অ'।
এই মাক কৈছোঁ।
অ' তঁহতৰ পাপা আহিছিলে ট্ৰেক্টৰে বোলে হালেই বাই দিয়া নাই।
হাল বাই দিয়া নাই, অ' এতিয়া আকৌ ফোন কৰিছে। এতিয়া আকৌ আহিলে আমাৰ দাদাৰ নিচিনা ওখ-পাখ। শকত একদম উম,
মুখৰ স্কিন টো বৰ ধুনীয়া।
উম, আমাৰ দাদা এটা বয়সৰে হ'ব, আকৌ ডক্টৰ জানো হম।
সিমানটো মানে হ'ব, অ', সেনেকুৱাই হ'ব।
উম,
স্বাস্থ্য পাতিও একেই।
ফটো এ, বিয়া কেতিয়া হ'ব, বিয়া ফিক্স হ'ল নাই।
এ, নাই এতিয়া বিয়া নহয়, এনে দৰা ইহঁতৰ ত', এনেই আহিছেহে আজিলৈকে অহা নাই কাৰণে।
কোন, কোন আহিলে?
বাপেক, ভিনীহেক, বায়েক, সি আৰু ভাগিনজনী।
উম,
অ' ভাগিনীয়েকজনী ঘৰতে যাবলে মন থাকেই।
অ', ভাত খুৱালে নে কি?
অ', ভাত খুৱাইছে।
অ' মাংস?
মাছ, মাংস দুইটা।
উম, তই খবৰ পালি নাই।
মই ৰাতিহে পাই, মানে ৰাতি খাইছোঁ হেৰি, মই আলহী আমাৰ ঘৰ পৰা ওলাই গৈছে, মই তেতিয়া আহি পেলাই পাইছোঁহি, অ' লগ পালোহি যেনিবা হ'লেও।
অ'। তেলিকি গ'ল নে আছে?
তিতিকি আজি ৰাতিপুৱাই গ'ল, সেইটোৱে অফিৰ পৰা ছুটিয়ে পোৱা নাই, মাজতে বহুত দিন থাকিলে যে। গা বেয়া কাৰণে। পৰহি আহিছে, কালি দিনটোও আছে, পৰহি ৰাতি পাইছেহি, সাতটা আঠটা বজাত। তাৰপিছতে, কালি ৰাতিপুৱা গ'লগৈ আঠটা বজাত গাড়ী আছিলে।
উম। জখা লাগিব দেখিবলৈ ধুনীয়া যে, ডাঙৰ দিয়া নাই, হয় নে।
হা?
ৰিকি বুলি দেখিলে গ্ৰাহক লাগিব আৰু।
অ'।
এইটো দুজনীয়ে দিব পৰা হ'ল আৰু।
অ' সিহঁতৰ দুইজনীয়েই দিব পৰা হ'ল।
উম। ঘৰ ক'ত ক'লাবাৰী।
কলা বাৰীত অ'।
কি লিখে উপাধি কি লিখে?
জানো কি লিখে, বৰা নে বৰুৱা এনেকুৱা কিবা এটা লিখে।
উম। সেয়ে, সতিব পায়গা তেনেকে কেনেকে চিনাকি জানো আৰু।
হা?
ধৰিত্ৰী বাইহে পাইগে আৰু।
উম।
ভাত কিহে খালি?
ভাত খালোঁ দালি তাৰপিছতে। হেৰি ভাত কেৰেলা আলুগুটি ভাজি।
অ আমাৰ কালি। মাৰিছিলে ডাঙৰ মুৰ্গী এটা।
অ।
তাৰপৰা ৰাতি উম।
ৰাতিপুৱা লৈকে মানে।
নহয় ৰাতিপুৱা কেঁচা মাংস থৈ দিছিলে। তাৰপৰা কেঁচা মাংস ৰাতিপুৱা আকৌ বনালে ডাঙৰ এটা মাৰিছিলে।
অ।
তাৰ মাংস ভাজি তাৰপৰা দালি তাৰপিছত ভেন্দী ফ্ৰাই তেনেকে।
অ।
আকৌ আহোঁতে দোকানৰ পৰা আকৌ মাংস লৈ আহিছে এতিয়া আকৌ বনাব লাগিব।
বাহ, বাহ যাওঁ নেকি।
আহ। আহি যা।
কলেজ কেতিয়া খোলো কেতিয়া খোলো লাগিছে মোৰ ঘৰত থাকি, থাকি।
মই ইণ্টাৰ্ণশ্বিপো, ইণ্টাৰ্ণশ্বিপ নহয় এইটো কি কমিনিকুউছন কৰিব লাগে।
তই কমপ্লিট কৰ বেছি দিন নাইয়ে নহয় আজি পোন্ধৰ তাৰিখ হ'লেই।
তোৰ লগতে যাম আৰু দুখনমান মাৰিম তাৰপিছত।
লিখি, লিখি পিনে দি দিম আৰু আজৰি।
কোনো, কোনো গাঁৱে গাঁৱে নাযায়গে এনেও চবে সেনেকে বনাই দি দিব।
এইটো ইণ্টাৰ্ণশ্বিপ নহয়, নহয় এইবোৰ কিবা গৰমত গম দিনত এনেই থাকি । এইবোৰ চাৰ্ভিচ কৰিব দিছে চাৰ্ভিছ কৰিব দিছে।
গৰম দিনত ল'ৰা ছোৱালীৰ গৰম চৰম নুঠে নেকি সুধিবিচোন।
তাকেহে। ইণ্টাৰ্ণশ্বিপৰ ৰিপৰ্ট বনাবলৈ আছে পি পি টি বনাবলৈ আছে মোৰ। মই মৰিয়ে থাকিম নেকি হা।
এতিয়াৰ পৰা লিখি থাক ইণ্টাৰ্ণশ্বিপৰ আৰু।
কি আনিছা। বিস্কুট আছিলে দেখোন কিবা এটা আনিব নোৱাৰিলি বিস্কুট লৈ আহিছে। অ ক'ব লাগে নিজে আনিব ক'।
ইণ্টাৰ্ণশ্বিপৰ বোলো এতিয়াৰ পৰা লিখি থাক।
বিস্কুট খাই বেয়া পাওঁ মই আ।
ইণ্টাৰ্ণশ্বিপৰ বোলো এতিয়াৰ পৰাই লিখি থাক।
এ গাঁও বুঢ়াৰ ওচৰলৈ যাব লাগিব ফাৰ্ষ্টতে গাঁও বুঢ়াৰ ওচৰত গৈ পিনে মাতি এইবোৰ কালি। হেৰি কৰিব লাগিব তাৰ পিছত সেইবোৰ জানি মেলিহে।
এ নহয় ইণ্টাৰ্ণ লিখাটো যোন প্ৰজেক্টটো।
অ' সেইটো লিখিবলৈ আছে মোৰ ঢেৰ কাম আছে এইবোৰ।
বহুত বাৰ ইণ্টাৰ্ণশ্বিপ এইবাৰ এইবাৰ আমাকে গৰমৰ গোৱাই দিছেগে আৰু।
উম আগষ্ট নৱেম্বৰ মানত দিব হেনো স্কলাৰশ্বিপটো।
বোলো দিব আগষ্ট মানলৈ এতিয়াতো ভালেই আৰু।
উম।
দিলেতো ভালে আৰু।
উম।
মই আশা বোৰকে নকৰোঁ কাৰণ মই আৰু চৰকাৰী নামত একোৱে নেপাওঁ।
জানোঁ এতিয়া দিলে চবকে দিব নিদিলে নাই আৰু।
দিলে দিব মই আশা নকৰোঁ পাম বুলি দেই।
তাকে
একো বস্তু
বেছিকে ল'ৰা ছোৱালী হলেও মানে কমাই নিব পাৰে পইচা
অ'।
যেতিয়াতো ভালেই দহেজাৰ এটা পাম
সঁচাকৈ দহ হেজাৰটো পালে আৰু
একো নালাগে আৰু।
দিব পাৰে। মোৰ সেইটোৱে কৰিম বেংকতে ভৰাই থৈ দিম আও।
পইচা সাচিবলৈ হ'ল আৰু
আ মই সাঁচিবই নোৱাৰো আমি পইছা।
মই সাচিব নোৱাৰোঁ মোৰ পইচা খাই খায়ে উৰাই দিও। মোৰ পইচা মোক মোৰ মানে কিবা ক্ৰীষ্টেল পিন্ধিব লাগিব গ' মানে মোৰ পইচা হাতত নাথাকে। এতিয়া মোৰো টো মাহতে তি চাৰি হাজাৰ টকা মোৰ হাতলৈ আহিলে আজি এতিয়া পৰা আহি পাই আহিছোঁ বৈ দিলে পাঁচশ টকা তাৰপৰা জেঠাই দিলে এশ টকা
অ'।
এতিয়া এশ টকা খতম এতিয়া পাচশ টকা এটা আছে পাঁচশ টকাতো খুব বেছি দুদিন থাকিব চাগে মোৰ লগত।
অ', মোৰ পৰা হাতত পইচা নাথাকে পইচা থাকিলে মোক খাওঁতে গুচি যায়
খাওঁতে মানে অকাল ওলাই গলে ঘৰলৈ বস্তু আনোতে যায় মা এতিয়া কৈছে একো এটা নানিলি বোলে মানে আজিকালি তোৰ বিশ টকা দহ টকা বস্তু নাপাওঁ নহয় এশ টকা বস্তু নিবই লাগে কিবা
ওলাই গ'লে কিবা মই কৈছো নহয় এই এইটো মাহত মই চাৰি হেজাৰ ওচৰা ওচৰি পইচ পাইছোঁ গ'ম পাও
অ', ময়ো পালো তিনি হাজাৰ মানৰ ওচৰতে পইচা পালোঁ কিন্তু এতিয়া পইচা নাই আকৌ কালি তোক যে পইচা দিয়া পাছত মোৰ হাতত পইচা নাই আকৌ
মোৰো ক'তাই এতিয়া তই কালি দিয়া যে পইচা সেইটো দোকনলৈ গ'লো দোকানত মই বোলো পঞ্চাশ টকা মানে কিবা লৈ যাম পঞ্চাছ টকা টকা এটা মই মাৰি দিম তেনেকো গ'লো আৰু এনেকুৱা কেকৰ নিচিনা সেই পেকেটটো আশী টকা লাগে তাপা
দেউতা ভাগ অনলাইনত সেই এশ টকাটোৱে আছিলে দেই তাপা দেউাই তই ক'লি যে দেউতাই কলে মই বোলো হবদে দি দিওঁ হাতত মোক অনলাইনতে পইচা নাই মোৰ
উম তাৰপৰা এইটোৰ লোৱা আশী টকা হেৰি আশী টকা সেনেুকোৱা এপেকেট ললো আৰু ছোৱালীয়ে চকলেট দুটা ললো তো মই কলো নব্বৈ টকা হ'ল হয় নাই আৰু মানুহজনে কৈছে নব্বৈ টকা নহয় সত্তৰ টকা মাৰা বোলে তাৰপিচত মই কেলে কৈছে বোলে সতৰ টকা মাৰা আৰু তেনে বুলি বোলে মই সুধাই থকা নাই আৰু তাৰপিছত মই দুটকা মাৰি ত্ৰিছ টকা এটা পাইছিলে এতিয়া একাউণ্টত অকল ত্ৰিছ টকা এটা আছে মোৰ
মোৰ ওচৰতো সেইটোও নাই
অ', দহ ত্ৰিছ টকা মানে ত্ৰিশ টকা। অ', চল্লিছ টকা আছে চল্লিশ টকা সেই ন টকা আছিলে টক এটকা খোজা নাই জানো।
ওচৰত এতিয়া আঠ টকা মান আছে নেকি।
কি
ইমান, ইমানে ভিক্ষাৰী থৈ গৈছো আঠ টকা এটা আছে হ'ব এতিয়া।
মই মোৰ কাইলি ন টকা এটা হৈছে মই এটকা এটা ক'ত বিচাৰিম কিন্তু তোকে বিচাৰিলোতিয়াহ টকা ন চল্লিছ টকা আছে।
এ এতিয়া চাহ কেচ আছে পাঁচশ টকা ছশ টকা পাইছিলোঁ এশ টকা দাদাই এতিয়া খুজি লৈয়ে গ'ল। তাৰপৰা এতিয়া পাঁচশ টকা আছে, পাঁচশ টকাটো খুব বেছি দুদিন থাকিব মোৰ মতে।
মোৰো নাথাকে, পইচা থাকিলে মই ওলাই গ'লো, সিদিনাখানে ভোক পালাই ওলাই গ'লো। সেয়া পইচা মোৰ এনেই গ'ল।
খৰাৰিৰো।
মই সেইকাৰণে আকৌ, যিটি খৰচ কৰি দিওঁ আকৌ। আকৌ ব-বস্তু এটা আহিব লগা থাকিলে সাঁচিব পাৰি বোলও, বস্তুটো আহিব তেতিয়া গোটাই থ'ব পাৰি আৰু। নহ'লে মোৰ নাথাকে, এতিয়া ইউনিফৰ্মটো চিলাবলৈ দি থৈ আহিলোঁ, গ'ম পোৱানে দেউতাকো ন কলোঁ ইউনিফৰ্ম চিলাবলৈ দিলোঁ বুলি।
অ' এ, মোৰ ব্লাউজ এটা চিলাব লৈছো তাত আ, তাত দিব লাগিব দুশ টকা চেন্দেল এযোৰ আনিব লাগিব, মই এডাই হৈ থাকিব পইচা, মই মইহতৰ কাৰণে ঘৰত নকওঁ, পইচা হ'লেও মোৰ মনটো খুটখুতাই থাকে পইচা অলপ পইচা পাতো দেখুৱাই ভাল লাগে, এতিয়া মই ঘৰত কৈ দিলোঁ, এতিয়া নিলেই এক চ।
তাই গ'ম পোৱা নছিলে নহয়, মইহে ফুৰ্তি ফূ্তিতে কৰিলো পইচা পালোঁ বুলি, তাৰপা সেয়া গ'ল নহয়।
গ'লে, এতিয়া চাৰি, পাঁচশ আছে পাঁচশও যাবগে মোৰ।
দেউতাই পাঁচশ টকা ছশ টকা ধাৰলৈ ললে আবেলৈ ধাৰ মাৰিম, আবেলি ধাৰ মাৰিম, এই আজিলৈকে আবেলিটো নাহিলে ছশটকা মোৰ।
মোৰ আকৌ দাদা নিলে নশ টকা। মায়ে নি, পাপা নিলে দুশ টকা, মায়ে আনিলে তিনিশ, মাক কৰি দিলোঁ চাৰে তিনিশ, মোৰ মানে চব ঘৰতে পছি মোৰ, ঘৰ চলাই থকা নিচিনা লাগিছে মোক। কিন্তু সিহঁতক, সিহঁতক যদি মই কিবা এটা উপাৰ্চেল আহ যদি দহ টকা এটা নিদিয়ে গ'ম পাও নাই? সিদিনা মাক ক'লো দেই, মাক ক'লো দেই এশ টকা এটা দেচোন, মাক ক'লো এশ টকা দেচোন মই বেদলেগে দি দিম, ধাৰলে খুজিলো।
অ' নিদিয়ে, আমাৰ মাকৰ সিনানা, মই সেইদিনা মাক ক'লো মই বোল বাত কাম এই মায় কলে তই পইচা মোক কিবা এটা আনি দিবি, মই বুলো হ'ব দে তোক ব্লউজ চাব মই আনি দি বাপেকে ব্লাউজ এটা আনিম বুলি ক'লো যে এদিন আনিবলৈ যোৱা দেৰি হ'ল নাই, পিছদিনা দেখিছোঁ ফটা ব্লাউজ পিন্ধি আছে।
ৱাহ
মোৰোকো এতিয়া গৰমত পিন্ধিবলৈ কাটা ব্লাউজ নাই, আমুক নাই তামুক নাই আৰু পুৰা বোলো কি আছে মই তোক আনি দিম বুলি কৈছোঁ নহয় তই এতিয়া এই ফটাকেইটা পিন্ধগে যা, ফটা পিন্ধি থাকিব নালাগে। মোৰ ক'ত ব্লাউজখন আছে বোলে, গ'ম পোৱা নাই?
আমাৰ চাৰে তিনিশ টকা ৰিচাৰ্জ, চাৰে তিনিশ টকাৰ ৰিচাৰ্জ
মোক তহঁতি দহটকা পইচা এটা থবলৈ দিয়, দহটকা পইচা এটা থবলৈ দিয় সেইবোলি ক'ব।
অ' চবফালে পইচা কামত নিজৰ বুলিবলে মই এতিয়া অকল হেৰিটোহে ল'লো। এইটোৰ কি বুলি কয়, এই পেট কমোৱা এটাহে ল'লো তাৰপিছত একোৱেই নাই মোৰ, চব পইচা খাই উৰি গৈছিলো।
মই সেই বেগটো ল'লো, তাৰপৰা কালি দেউতাই দেউতাকক চেণ্ডেল নাই চেণ্ডেল নাই মাৰিছিলে, পইচা দুশটকা এটা গোটটা গোটাই থৈছিলো সেই দুশ টকাটো কালি দুশ দহ টকাত দেউতাক
তাতে তোমাৰ ৰোৱনী চিনাকি আছে নি?
এ, নাই কোন এ
ৰোৱনি লাগিছিলে, বৰ অশান্তি হৈছে এইবোৰ। চোন চোন, দুনিয়াৰ ৰুৱনি আছে এইবোৰ।
এজনে কালি নেটপেক বিচাৰি বিচাৰি মোৰ মাথা বেয়া কৰি দিছে, গীতামণি যে, গীতামণি যে
উম।
তাইৰ নেটপেক এটা পঠিয়াব কৈছে, মোৰ এতিয়া একাউণ্টত মোৰ পইচা থাকিলেহে নেটপেক ভৰাই দিম আৰু টকা আছে মোৰ ক'ৰপৰা বা নেটপেক ভৰাই দিম?
অ' লগৰ কেইজনে নেটপেক ভৰাই দিবলৈ খোজে নহয়, দিও নহয় পা পইচা ফু দিব মনে নুশুনো। খোজেও, দিম বুলিও নকয়, তোক ঘূৰাইও নিদিয়ে কেনেকে কিমান পইচা গ'ল।
মই বোলো, মোৰ ওচৰত পইচায়ে নাই এতিয়া মই কি কৰিম বাৰু, আৰু ডাকঘৰ একাউণ্টত পইচাটো